হয় কোৱা?
হেল্ল' চাউন আহিছে।
অঁ, আহি আছে।
হেল্ল'।
শুনি আছো মই, তুমি শুনা নাই?
অঁ, মোক শুনি আছোঁ, তুমি হেডফোন ইউজ কৰিছা নেকি।
নাই কোৱাচোন।
মানে চাউণ্ডটো এনেকুৱা টাইপৰ আহি আছে যে বহুত দূৰৰ পৰা কৈ আছা লাইক।
অ! এতিয়া শুনিছা?
কি ক'লা?
এতিয়া শুনিছা? এতিয়া শুনিছা?
অঁ এতিয়া শুনিছো বাৰু তেতিয়া মানে ডাইৰেক্ট চাউণ্ডটো এনেকুৱা টাইপৰ আহিছিলে বহুত দূৰৰ পৰা কৈ আছিলা।
নাই-নাই, মোবাইলটো মানে অলপ দূৰত থৈ দিছিলো হয় পিছত। কোৱা-কোৱা?
কি কৰিছা? উ
মই মাংস বনাব ৰেডি কৰি আছোঁ।
কি ক'লা? কি ক'লা?
মাংস বনাব ৰেডি কৰি আছোঁ। তুমি? ইয়া-ইয়া-ইয়া ডিনাৰ চিকেন।
অঁ! মই জাষ্ট ডিনাৰ কৰিলো বাৰু গৈ পেলাই।
ৱাও! ইমান জল্দি?
চিকেনে আছিলে তাতে। এনেই ঘৰ ক'ত পিছে তোমাৰ?
মোৰ ঘৰ গুৱাহাটীত।
গুৱাহাটীত ন? মোৰ তেজপুৰ হয়। কিন্তু থাকা হৈ গৈ পেলাই মোৰ যোৰহাটত আৰু।
অঁ! অঁ! গুৱাহাটী গণেশগুৰি।
তোমাৰ?
অঁ!
উম-উম মই বনোৱা নাই। মইতো হোষ্টেলতহে থাকোঁ।
হা?
মই হোষ্টেলত থাকোঁ।
অ! কিবা পঢ়ি আছা নে?
পঢ়ি আছো মানে মই পঢ়ি আছো। তুমি কি কৰা?
মইয়ো পঢ়ি আছোঁ।
কোন ইয়েৰ?
এইবাৰ ফাইনেল দিছোঁ মানে ছিক্স চেমিষ্টাৰ।
অঁ এই চেভেন চেম মানে এইবাৰ তুমি?
ছেভেন, এইটৰ কথা বৰ্তমানটো আই দন্ট ন‌ও হৈ আছে।
অঁ-অঁ।
তো ছিক্সৰ ৰিজাল্ট আহ ছিক্সৰ ৰিজাল্টটো ওলোৱালৈকে চাই আছোঁ। তাৰ পিছত কি হয় চাওঁ। বিকছ এতিয়ালৈকেটো ভালকে কোৱাই নাই ন ছেভেন, এইটৰ কথা যে কলেজত তে পঢ়িব পাৰিম নে?
উম-উম, সেইটোও হয় বাৰু। মইতো বি টেক কৰি আছো বি কেটতো আঠটা চেমিষ্টাৰ থাকে তোমাৰ।
অঁ-অঁ। ঠিকে আমাৰ গমেই পোৱা নাই ৰবা।
আমাৰ আঠটা চেমিষ্টাৰে। তুমি কি পঢ়ি আছা?
সেইকাৰণে প্ৰব্লেম হৈছে। সেইটো কাৰণে ৰখি থাকি ৰখিব লগা হৈছে যে কেনেকুৱা কি কেতিয়া হয়?
তুমি কি পঢ়ি আছা মানে ডিগ্ৰী?
মই আৰ্টচ। মই ডিগ্ৰী পঢ়ি আছোঁ আছাম মানে সেয়া আৰ্টছ কৰি আছো মানে আৰ্টছৰ অনাৰ্চ এডুকেশ্যনত লয়
অ অ এডুকেশ্যন ন
হা
ইয়াৰ পিছত গৈ পিনে তুমি কাম এটা কৰিব পাৰা নহলে এম বি এ টো ক কৰিব পাৰা এম বি এ টো কৰি পেলাই তুমি জব চব বিলাক ভাল পাবা এম এন চি
তাকেই ভাবি আছো সেইকাৰণে ছেভেন এইটৰ কাৰনে ৰখি আছো যদি ছেভেন এইট টো হয় ছেভেন এইট টো কৰো
ছেভেন এইট ত কৰাতকৈ নহলে আৰু এটা বেষ্ট অপচন দিম তোমাক কৈ পেলাই ছেভেন এইট কৰাতকৈ তিনি বছৰ কৰিলাই তাছত তুমি হেয়াত যোৱাগৈ কি কয় নহয় এইয়া ইয়াত সোমাই যোৱা আহ্ কি কয় নহয় এইটো নামটো গৈ পেলাই মাষ্টাৰ্ছ ৰ কাৰণে এম বি এ সোমাই যোৱা এম বি এ টো কমপ্লিট কৰিলা এ বি এ টো কমপ্লিট কৰি পেলাই তুমি এমেজন চেমেজন সেইবিলাকত গৈ পেলাই ভাল ভাল এম এন চি এম বি এ বিলাকতো লাগেই এম বি এ গ্ৰেজৱেত ধৰা বাকী চব কোম্পেনি বিলাকতেই বিচাৰে তাৰছত তাত গৈ পিনে এম বিএ টো কৰিলা
কি বৰ্তমান মানে কনফিউজ হৈ আছো ফাৰ্ষ্টতে ভাবি নললো নহ এনেই পঢ়ি গৈ আছিলো পঢ়িব লাগে এতিয়া যায় মানে
অ এম এ টো নকৰিবা আৰু ভুলত তো এম এ টোত একো কাম নাই এম এ টো কৰিলে তোমাৰ মাত্ৰ এক চাইডে খোলা থাকিব টিচাৰ্চৰ লাইনটো
উ তাকেইেতো টিচাৰ্চ ওলাই আৰু টিচাৰ্চৰ কাৰণে মোৰ মাথা নাই তোমাৰ নেটৱৰ্কটো ইছু কৰিছে তোমাৰ মাততো নোহোৱা হৈ থাকিলে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হয় শুনি আছা মই তোমাৰ মাত শুনা নাই হেল্ল' হেল্ল'